হেল্ল। হেল্ল।
হেল্ল।
আহ কি কৰিছা?
এয়া ৰ'ব বাহিৰত ইমান ধুনীয়া বতাহ দিছে
উম উম
তাকে বতাহ অকন লৈ আছো অ'।
অহ ময়ো বতাহ লৈ আছো
অ' হয় নেকি? এতিয়া অ', ভিতৰতো বতাহ চাক দিওঁতে কিবা ভাল লাগি গৈছে ভিতৰতোহে গৰম। অকণ ওলাই আহোতে এতিয়া ভাল লাগিছে।
অ বতাহটো মাহতে ইমান দিনডাল গৰম এতিয়া বতাহটো মাওতে অকনমান ভাল লাগিছ
ভাল লাগি গৈছে আকৌ গাটো একদম ঠাণ্ডা ঠাণ্ডা উম, চাহপাহ নাই খোৱা মই বোলো অকণ খোজকাঢ়ি লোম বতাহতোতে তাৰ পিছত গৈ পেলাই চাহ খামগে আৰু।
আহ মই এহ খাব লৈছো খাম আৰু বনাই আছোঁ। তাৰছতে সেটো চাহ তাহ খাই লৈ পেলাই পঢ়িব নহ
অ পঢ়িব তাইকো অকণ শুই আছিলে তাৰপিছত বোলো হেৰি, বতাহ মাৰিছে অকনমান বাহিৰলৈ ওলাই আহচোন, ফেনৰ বতাহ ছোতালতে থকাতটো বেয়া যে অকমান মানে হেৰি সেই উলিয়াই লৈ আহিছো তাইকো
আহ অকমান ঠাণ্ডা পৰিব তেও, উম তাৰ পিছত হে আকৌ উম, হিয়াত আকৌ উম, ফেনৰ বতাহটো গৰম উঠি গৈছে
গৰম গৰম বহুত গৰম একেটা ৰুম ৰুমৰ ভিতৰতে হ সেইখিনি বতাহকে ঘূৰি থাকে যে
উম, মই যে দৰ্জা খিৰিকি খুলি দিছো খুলি দি এতিয়া ফেন লগাই দিলে ৰুমটো ঠাণ্ডা পৰি যায়গৈ
অ
তেনেকুৱা কৰি দিবাচোন অহ, খিৰিকি চিৰকি খুলি পেলাই তাৰপিছত ফেন লগাই দিবা তাহো আহি যায় ধুনীয়াকে ঠাণ্ডা উম ওলাই যায় উম গধূলা ভাত বনাবা
অ গধলা ভাত, এ দেৰিকে বনাম, তাত পঢ়া শুনা অ তাই ক তাৰপিছত ভাতটো বনাওতে আমাৰ নটা মানে বাজেগে
অহ
ভাত নটামান বজাত বনাওঁগেহে
উম উম, তাৰ পিছত খোৱা কোৱা দেৰি হয় আৰু
অ আমাৰ খোৱাতো অকণ দেৰি হয়
উম উম, খাই পেলাই খোৱাটো দেৰি হয় আৰু
দেৰি হৈ যায়, তাৰমানে জানে দেখোন আৰু পঢ়া শুনা অকণমান ল'ৰা ছোৱালী‌ থাকিলে সোনকালেনো শুও বুলি ক'ত শুব পাৰিব, হয়নে
উম আকৌ যে ৰাতিপুৱা সোনকালে উঠিব লাগে ন যদি দেৰিকে খোৱা যায় সোনকালে উঠিলে মানে অকনমান টোপনি পোহে
পুৰে নহয় আমি শুতে সদায় চাৰে এঘাৰটা বাৰটা বাজে
অহ, ৰাতিপুৱা উঠিব মন নাযায়।
তাইক দিনতে অকমান শুৱাই দিওঁ দিনতে শুৱাই দিলে তেওঁ হেৰি কৰিব পাৰে
অ অ পঢ়িব কৰিব পাৰে আৰু তেতিয়া নহলে তম সোনকালে উঠিলে সোনকালে টোপনি ধৰি
নহলে সন্ধিয়া অ সন্ধিয়া নহলে তাইয়ো টোপনি ধৰিলে নপঢ়িবই
উম নপঢ়ে অ এইখিনি সময়তে অকমান পঢ়া শুনা গুৰুত্ব দিব লাগে হয় ল'ৰা ছোৱালী উম ভালকে পঢ়াব কৰিব লাগে ক কষ্ট হয় দিয়া পঢ়োৱা কৰোৱা ল'ৰা ছোৱালী অ স্কুললৈ আনিব লাগিব
তাকে নিব লাগিব খৰচ পাতি আজিকালিচোন জানেই হয়নে
উম
ইমান খৰচ পাতি কৰি এনেই পঢ়োৱা অহা যোৱা এডাল কৰি থাকিলে কিডাল হ'ব আৰু সেইকাৰণে বোলো অকণমান মনোযোগ দি নিজেই ঘৰতে পঢ়
উম আৰু ভাল ৰিজাল্ট নকৰিলে আজিকালি কামে নাই নহয় উম একো কাম নোহোৱা হয় এনে আগতে আমাৰ দিনত তেনেকুৱা নাছিলে, আমি নিজে নিজে স্কুল যাওঁ৷ মা দেউতাহঁত আমাৰ লগত যাবই নালাগে৷
আজিকালি মানে যুগটো কিবা হেৰি, মানে কম্পিটিচনৰ যুগৰ নিচিনা হৈ গৈছে যে ল'ৰা ছোৱালী পঢ়া শুনাবোৰ, সেইটোৱে কথা
আমি কিতাপ চিলেথ লব পাৰিলো বুলিয়ে ভৰি হাত কেইটা ধুব পাৰিলো বুলিয়ে কাপোৰযোৰ পিন্ধি লোৱা দৌৰ একেবাৰে চোলা তোলা এৰি কিতাপ হেই লৈ পেলায় ফৰক এটা পিন্ধি লওঁ আও লৈ পেলাই কিতাপ চিলেট হাত হাতত লওঁ কঠ এখন লওঁ হাতত তাৰপিছত দৌৰ, অ নাছিলে।
স্কুলৰ পৰা ডেছ বুলি নাই নিজৰ দেউতাহঁতে যি আনি দিয়ে
অহ অ। এতিয়া আকৌ স্কুলতে ইউনিফৰ্ম দিয়া হ'ল যে চৰকাৰী স্কুলতো দিয়ে ইউনিফৰ্ম।
অ চৰকাৰী স্কুলত আজিকালি ইউনিফৰ্ম দিয়ে৷
উম ইউনিফৰ্ম দিয়ে
আমাৰ প্ৰাইভেট কাৰণত ধৰক নিজেই
যদিও তাতে ইউনিফৰ্ম কিনি দিবা লাগে। ন চিলাই দিবা লাগে৷কিন্তু চৰকাৰী বিলাকো আজিকালি একেবাৰে ইউনিফৰ্ম পিন্ধিহে স্কুল যাব ল গীয়া হ'ল ন। ঘৰত পিন্ধা ড্ৰেছ পিন্ধি যাব নোৱাৰা আও৷ হম্?
গম পাইছ নাই বাৰ লৈ লৈ আকৌ বেলেগ বেলেগ।
অহ বেলেগ বেলেগ দিয়ে নেকি?
উম বাৰ লৈ লৈ বেলেগ বেলেগ আমাৰ ইহঁতৰ দুযোৰ। শনিবাৰে আৰু মঙংগলবাৰে বেলেগ,
অ অহ।
আকৌ বাকী কেইটা বাৰত এযোৰ বেলেগ৷
অ আমাৰ আকৌ ইহঁতৰ আমাৰ ইহঁতক পঢ়াওতে হেৰি আছিলে, শনিবাৰে আৰু বৃহস্পতিবাৰে বগা ড্ৰেছ পিন্ধিব লাগে।
অ বগা শনিবাৰে মংগলবাৰে বগা অহ।
মংগল বাৰেহে নেকি? বৃহস্পতি বাৰেহে নেকি?
নহয় নহয় আমাৰ ইহঁতৰ মংগলবাৰ।
অ আগতে বৃহস্পতিবাৰ আছিলে। বৃহস্পতিবাৰে শনিবাৰে বগ গা দিয়ে। তাপা এইকেইদিন আকৌ সেয়া হেৰীযোৰ পিন্ধিব লাগে আৱ। উম সেয়া।
তাকে আকৌ অহা বাৰ পৰা তেতিয়া আকৌ চুইজাৰ হ'ব নহয়। আকৌ অ শনিবাৰ, মঙলবাৰ চুইজাৰ হ'ব৷ অ এইট পাব ৷ চুইজাৰ হ'ব অহ।
উম তেতিয়া ডাঙৰ ডাঙৰ লাগিব আৰু ছোৱালী৷
ছোৱালী ডাঙৰ ডাঙৰ লাগিব তাকে চকুৰ আগতে পতককে ন'? অহ ছোৱালী মানুহৰ জীৱনটো সঁচাকে কিবা ৷ কালি পৰহি জন্ম হৈ ছিলে ৷ তাৰপিছতে তুলনী বিয়া হ'ল, তাৰপিছতে এতিয়া আকৌ
অহ কলেজতে পঢ়িবগে আৰু তিনটা বছৰ আৱ। চাৰিটা বছৰ এবছৰটো আধা খিনি গ'লেই ন'? তিনিমাহ হোঁ উম। হয় দিয়া। হো হো। পইচা পাতি মাক বাপেকে গোটোৱাহে কথা আৱ।
কেহে।
হো হো গোটাই যোৱা এতিয়াৰ পৰা৷
গোটাই মানে গোটাই আছে দেউতাকে সেইখিনি কৰিছে। হেল্ল'। পঢ়া শুনাৰ খৰচটো তেনেকে কৰাবলে।
আজিকালি কম পইচাত পঢ়াব নোৱাৰিব দিয়া, ধেৰ পইচা লাগে।
অ',
সাধাৰণ এটা হেৰি দিবলৈ এডমিচন দিবলৈ বহুত-বহুত টকা, ভাল লগা হ'ল ন। উম'।
বহুত পইচা লাগে, এতিয়া আপোনাৰ টিউচনতোকে চাওঁকচোন পোন্ধৰ দিন কৰিব। পঁচিছশ টকা।
অ' পঁচিচশ টকা আকৌতো স্কুলত দিয়াতো আ
স্কুলত দিয়া আছে, আকৌ কিবা কিবি লাগা কৰা বস্তু বাহানি এইবিলাক আছে এই।
অহ'। সেইশোপাতো আছে কিতাপ বহি। কিতাপ, বহী, কলম।
অহ' মই টিউচন দিয়া নাই দিয়ক। যি পঢ়াইছো নিজে পাৰা খিনি পঢ়াইছো, আৰু বাকী খিনি তাইক নিজে স্কুলতো বোলো মনোযোগ দি পেলাই পঢ়িবি, আৰু। বোলো স্কুলত মনোযোগ দি পঢ়িবি নোৱাৰাখিনি ঘৰত আহি পেলাই নিজে পঢ়িলে যিখিনি নোৱাৰা দেটা আছে মই আছোঁ। সুধিবি, টিউচন চিউচন নালাগে
উম-উম, ভালে কৰিছা দিয়া টিউচন দিলে মানে অহ' তিতা দিব লাগিব, নাইনতে টেইনতে ভাল।
অহ', অহ'।
দুই বছৰটো ভালকে টিউচন দিবা লাগিব দিয়া, দুটা তিনটামান। অহ' অংক, ইংলিছ আৰু বিজ্ঞান। সমাজ অধ্যান নেকিতা
অহ' সমাজ অধ্যয়নটো নিজে পঢ়িব পাৰি বিজ্ঞানতটো। বিজ্ঞানটোৱে আকৌ হেৰি, ইংৰাজীটোৱে অংকটোৱে।
অ' অংক তৰ বাপেক চোকা ন বাপে
অহ' অংকটো বাপেক চুকা অংকটো নিদিলেও হ'ব নহয় তাই আকৌ হেৰি এডভানস। এইয়া ঐশ্বিক গণিত লম বুলি কৈছে নহয়।
অহ'।
সেয়া ল'লে আকৌ দেউতাকে ধৰক ইমান খিনো এতিয়াহে ধৰক চাই আছে কৰি আছে। অলপ অলপকে বুজাই, সেয়া আকৌ বেছি সেই অলপ চাব লাগিব, আৰু দেউতাকেও সময়ো মিলাব নোৱাৰে নহয়।
উম'।
এতিয়া সেইটো চাবজেক্ট মানে, বিষয়ত হেৰি দিব লাগিব।
অহ' টিউচন দিব লাগিব বা। উম', উম', উম'। নহলে আকৌ হেৰি দিগদাৰ হব ন। লগৰ ল'ৰা-ছোৱালীখিনিয়ে অকণমান বেছি নম্বৰ পালে। তাৰ যদি গম পায় ন, মনটো বেয়া কৰিব। উম, সেইকাৰণতে চ অহ' সেই দুবছৰ ভালকে টিউচন দিবা আৰু তেতিয়াহে। এইবাৰ মেট্ৰিকলেত ৰিজাল্ট ভাল হ'ব গৈ জানিবগৈ তাই ন।
নহয় আজিকালি কলেজ এখনত ভাল কলেজ এখনত এডমিশন ল'বলৈকো আকৌ ভাল পাৰ্চেণ্টেজ নহলে নোৱাৰে ল'ব একম ভাল নম্বৰ নাপালে। পালে নহয় বৈ। সেইটো কাৰণে, এবছৰ দুবছৰ ভালকে অকমান টিউ টিউচন দিম আৰু নিজেও অকমান যত্ন কৰি লাগিম আৰু লগত তাৰপিছত আৰু হাই হাই চেকেণ্ডাৰী চাৰ্টিফিকেটখন আহে কামত
কামত আহে আৰু মানুহে আজিকালি সেইটোহে চাই। কিমান পাৰ্চেণ্টেজ। ন, অহ'। সৰু সুৰাকে পাছ কৰিলে কামতে নাই। অহ' নাহাঁহিল।
উম
ভাল কে পাচ কৰিলেহে মানুহে কব পায়ে দে ছোৱালীজনী অকমান চ
ভ চোকটো চোকাই তাই নিজেও জীৱনতটো আগুৱাই যাবলৈ সহজ হ'ব হ'ব ন কিবা কিবি এ এটা ভাল কিবা এটা বোলে মই বিষয় এটা লৈ পেলাই কিবা এটা কৰো বুলি ক'লেও
উম উম উম উম
তাই নিজৰ জীৱনটো লগতহে কথা নহয় জানো
অ আগুৱাই যোৱাটো উম
ঘৰত ইহঁতৰ বাকী ভালেই নহয় ন
অ আছে আহ ভালে আহ গোটেই কেইজনীয়ে ভালেই। তাকে গৰমতে কিন হ ঘৰ লৈ আহা নাই নাই নাই
অ নাই আহা
অ নাই হা এই গৰম বন্ধতে আহিব চাগৈ আৰু। অ লগ হব তেতিয়াতে এতিয়া আকৌ এজনী থাকিলে এজনী নাথাকে যে উম সেইকাৰণে হয় ত বনভোজত যামা আৰু গোটেইকেইজনী লগ হম আৰু। উম
বাৰু ঠিক আছে দিয়ক।
অ দিয়া হ'ব দিয়া ন উ উম হ'ব দিয়া।